মই এনে আছোঁ তুমি কোৱা।
মইও এনে আছোঁ খবৰ পাতি ভালে নে?
অ' মোৰতো ভালেই, তোমাৰ কোৱা।
মোৰ ভালেই বেয়া নহয় বাৰু ইমান এটা। এনে। কোৱা কিবা ভাত পানী খালা নে নাই?
মোৰ এতিয়ালৈ খাবলৈ। সময় হোৱা নাই মোৰ অলপমান দেৰি আছে খাবলৈ তুমি খালা নেকি?
অ' মইটো নটাতে খাই লৈ আজৰি। এতিয়া আজৰি আছা নেকি?
অ' মই আজৰিয়ে আছোঁ।
অ' এনে ফোন নাই এনে ফোন কৰিছো। এইবাৰ যিয়ে গৰম পৰিছে নহ একদম থাকিব পৰা নাই। হয়নে অৱস্থা বেয়া একদম।
অৰে গৰমৰ কথা নক'বা আৰু দেই। ফেন এখন চলাই থাকিলেও গৰমৰ বতাহ আহে গৰমৰ বতাহটোহে আহে। আজিকালি বতৰবোৰ কি হৈ গৈছে একো বুজিবই নোৱাৰি।
একদম সঁচা কথা আচলতে। আজি পাঁচ জুন বিশ্ব পৰিৱেশ দিৱস নহয় জানোঁ। মই সেইবাবে তোমাক ফোন কৰিলো অলপ। এই যে গৰম ইমান বাঢ়িছে ইয়াৰ বাবে আচলতে আমাৰ পৰিৱেশ মই ভাবিলো এই বিষয়ে তোমাৰ লগত অলপ কথা পাতো নেকি। যদি তুমি আজৰি আছা।
অ' মই আজৰিয়ে আছোঁ আজিনো এয়া পৰিৱেশ দিৱস হ'ল কি হ'ব ভাই। তুমি ফেচবুক বা ইনষ্টাগ্ৰাম খুলি চোৱা সকলোৱে গছ একোজোপা ৰুই ফটো দি আছে কিন্তু বাকী তিনিশ আঠষষ্ঠি দিন। কোনেও পৰিৱেশৰ কথা চিন্তা নকৰে। ৰাস্তাই ঘাটে য'তে ততে প্লাষ্ট টেক ড্ৰেইনবোৰ প্লাষ্টিকেৰে জাম, জাম হৈ থাকে হয়নে।
হয় ভাই। এই প্লাষ্টিকবোৰ আমাৰ কাৰণে ডাঙৰ অভিশাপ হৈ পৰিছে। আমি বজাৰলৈ গ'লে ঘৰৰ পৰা কাপোৰৰ মূনা এখন লৈ যাবলৈ লাজ পাও। দোকানীক সদায় প্লাষ্টিক প্লাষ্টিক বিচাৰোঁ। সেইবোৰ পিছত গৈ মাটি আৰু পানীত মিলি গুতেই পৰিৱেশটো লেতেৰা হয় নহয় জানো।
অ' একদম ঠিক কৈছা তুমি। আনকি চহৰ বা গাঁও অঞ্চলতো আজিকালি জাবৰ পুৰি দিয়াৰ এটা বেয়া অভ্যাস আছে। প্লাষ্টিক বা আৱৰ্জনাবোৰ পুৰিলে যে কিমান বিষাক্ত গেছ ওলাই। সেইটো মানুহে বুজি নাপায়। ইয়াৰ ফলত আমাৰ উশাহ লোৱা বতাহখিনিও ভাক্ত হৈ পৰিছে হয়নে।
উ হয় হয়। আচল কথাটো কি জানা। আগতে তোমাৰ সময়ত ইমান গৰম নাছিল। চাৰ গছ গছনি লাগছিল বতাহ এজাক ঠাণ্ডা আছিল। কিন্তু আজিকালি উন্নয়নৰ নামত হাজাৰ হাজাৰ পুৰণি গছ কাটি দি পেলোৱা হৈছে। পাহাৰবোৰ কাটি মাটি বিক্ৰী কৰি দিছে। গছ নাথ মানে নাথাকিলে বৰষুণ কৰ পৰা হ'ব কোৱাছোন তুমিএই।
হেইটোৱেইতো মেইন কথা। গুৱাহাটীৰ বা আন ডাঙৰ টাউনবোৰলৈ চ চালেই গম পোৱা যায়। গোটেইবোৰ কাউন্ট্ৰীৰ হাবিএই হৈ পৰিছে। ক'ৰবাত অলপ বৰষুণ দিলে পুৰা ডাঙৰ বানপানী হয়। উদ্ভিদ যোৰ লগত হেতালি খেলিলে প্ৰকৃতিয়ে এদিন সুদেমোলে উভতাই দিবয়ে। এই যে গৰমৰ দিনত পঞ্চল্লিশ ডিগ্ৰী চুই যায় এয়া প্ৰকৃতিৰে প্ৰকৃতিৰে মানে কি হয় প্ৰতিশোধ হয়।
সঁচা কথা ৰে আমি ভাবো যে এয়া গোলকীয় উষ্ণতা আমাৰ একো হাত নাই। কিন্তু আমাৰ সৰু সৰু ভুলবোৰ মিলিহে এই ডঙৰ সমস্যাটো হৈছে। আমি এতিয়াও যদি সাৱধান নহওঁ তেন্তে আমাৰ পিছৰ প্ৰজন্মই উসশা ল'বলৈ অক্সিজেন চিলিণ্ডাৰ লৈ ঘূৰিব লাগিব হয় নে?
একদম হাড্ৰেড পাৰ্চেণ্ট ঠিক কৈছা তুমি। এতিয়া কথাটো হ'ল অকল ভাষণ মাৰিলে বা ফেচবুকত হেপী হেপী ইনভাইৰমেণ্ট দে বুলি পোচ কৰিলে কাম নহ'ব নহয়, আমি নিজে কি কৰিব পাৰো সেইটোহে আচল কথা।
একদম সঁচা প্ৰথম কথা আমি। পাঁচ জুনত যিজোপা গছ ৰুম। সেইজোপা অকল ফটো মাৰি এৰি দিলে নহ'ব। গোটেই বছৰটো আমি ডাঙৰ কৰিব লাগিব। দ্বিতীয়তে বজাৰলৈ যাওঁতে সদায় কাপোৰৰ বেগ এটা লগত ৰাখিব লাগে যাতে, প্লাষ্টিকৰ ব্যবহাৰ নহয়, হয় নে?
হয়, আৰু এটা কথা। আমি ঘৰৰ পানী আৰু লাইট খিনি অকাৰণত খৰচ কৰিব নালাগে। শক্তি সংৰক্ষণ কৰাটো পৰিৱেশ সুৰক্ষাৰ এটা ডাঙৰ অংশ। আৰু আমাৰ ঘৰৰ চুবুৰীয়া বা এয়া সৰু ল'ৰা চো ছোৱালী হঁতকো এই সৰু সৰু অভ্যাসবোৰ শিকাব লাগে বুজিলা?
উম, সঁচা কথাই কৈছাবা বাৰু তুমি। পৰিৱৰ্তন সদায় নিজৰ পৰাই আৰম্ভ হ'ব লাগিব। এই পৃথিৱীখনে আমাক সকলো দিছে। বতাহ, পানী, খাদ্য, গতিকে ইয়াক সুৰক্ষিত কৰি ৰখাটো আমাৰ কোনো উপকাৰ নহয় এয়া আমাৰ কৰ্তব্য। ব'লা আজি সংকল্প লও যে আমি নিজৰ পৰিৱেশ সদায় চাফ-চিকুণ আৰু সেউজীয়া কৰি ৰাখিম।
একদম মই সংকল্প ল'লো। লগতে আমি আমাৰ লগতে আৰু আমাৰ ওচৰে পাজৰে যিবোৰ মানুহ আছে। সিহঁতকো আমি এইখিনি কথা বুজাই দিব লাগিব। যে গছ কাটিলে আমাৰ কিমান মানে কি অসুবিধা হয়। সেইবোৰ কথা ভালদৰে বুজাই আমি সিহঁতক গছ নাকাটি গছ ৰুব দিব লাগে।
উম। ঠিকে কৈছা তুমি কিন্তু, আজি তুমি গছ ৰুইছা জানো?
এতিয়া মই মোক যদি তুমি সোধা মই গছ ৰুইছো নে নাই। মই গছ ৰুইছো।
আৰু লগতে মোৰ দেউতাৰো মানে বহুত আহ গছ ৰুোৱাৰ মানে বহুত মানে কি আছে আৰু মানে মোৰ দেউতাই গছ ৰুই বহুত ভাল পায়। আৰু মোৰ দেউতাও মানে প্ৰকৃতিৰ প্ৰিয় বুলিও ক'ব পাৰা। ত' তেনেকে ময়ও প্ৰকৃতি ভাল পাওঁ। ময়ো দেউতাৰ লগত তেনেকে মোৰ ঘৰৰ ওচৰত ফুলৰ বাগিচা তোমালোকে ৰোৱা নে গছ?
বা বহুত বঢ়িয়া কথা দেই আমাৰ তো কব গলে মানে গোটাই চোতালখন যে গছেৰে ভৰি পৰা। আজি মানে মই গছ ৰোপন কৰি বহুত ভাল পাওঁ। আৰু মানে বেছিভাগ মোৰ মানে ফুলৰে গছ আছে কাৰণ মোৰ মানে ফুল বহুত ভাল লাগে। আৰু মনটো বহুত ভাল লাগি যায় একদম আৰু মানে সেইটো মই পুৰা যতন কৰিম একবছৰ ধৰি। তাৰ পিছত চাবা মোৰ গছডাল ইমান ডাঙৰ হ'ব কিন্তু আজিৰ টাইমত মানে সকলোৱে গছ ৰুই বা আৰু ঠিকেই হা। ফটো চটো দিয়ে দি কিনে দেখাই আৰু গছ ৰুইছে কিন্তু পিছত যাই কিনে সিহঁতে একো মানে হেৰিয়ে নকৰে মানে নাচায়ে গছডাল পিছত ছাগলীয়ে খাই দিয়ে বা কিবা খাই দিয়ে। সেনেকে মৰি যাই এইটো কৰিব নালাগে বিশ্ব পৰিৱেশ দিৱসত যদি তুমি গছ ৰুইচা তেতিয়াহ'লে তোমাৰ দায়িত্ব যে বস্তু তুমি ডাঙৰ দীঘল কৰা হয়নে নহয় বাৰু।
অ', হয়। আৰু তুমি যে তোমাৰ এইয়া ঘৰৰ ফুলৰ বাগিচ কথা কৈছিলা মই দেখিছো তোমালোকৰ ঘৰৰ ওচৰত থকা যিটো মানে ফুলৰ বাগিছাখন তোমালোকৰ ফুলৰ বাগিছাখন বৰ ধুনীয়া দে মোৰ দেখি কেনে বহুত ভাল লাগি গৈছিলে আৰু এটা কথা। মানুহে অকল এইয়া বিশ্ব বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অকল গছ ৰুলে ৰুব ৰুব নালাগে আৰু যিহেতু অল বিশ্ব পৰিৱেশৰ দিনাই নহয় যেতিয়াই পাৰে তেতিয়াই এটা নহয় এটা গছ ৰুব লাগে যাতে আমাৰ পৰিৱেশটো ভালে থাকে। আজিকালি কিমান আজিকালিটো চৰ চৰকাৰে চাই লোৱা তুমি কিছু কিছু টকাৰ বাবে কিমান গছ গছনি কাটি দিছে। দীপৰ বিলৰে গছ গছবোৰত ধৰি লোৱা তুমি এতিয়া ইমান বছৰ পুৰণি বছৰ বছৰ পুৰণি গছ হয় সেইবোৰ ইমান ডাঙৰ ডাঙৰ গছবোৰ কাটি তাৰে থকা জীৱ জন্তুবোৰৰ ঘৰ ধ্বংস কৰি দিছে হয় নে।
একদম কথা কৈছা তুমি মোৰো বৰ বেয়া লাগিছে গছবোৰ কথা শুনি। ইমান বোৰ ডাঙৰ ডাঙৰ গছ কাটিছে। এতিয়া যি হৈ গৈছে সেইটোতো তুমি আগৰ দৰে কৰিব নোৱাৰা গতিকে তুমি সেইটো শুধৰাই আ'। মানে আৰু বেছিকে গছ ৰোপন কৰা মোৰ মতেতো তাত গৈ গৈ চাইডে চাইডে গছ আৰু ৰোপণ কৰি
অ তুমি ইটো কথা ঠিকে কৈছা কিন্ এদিন তুমি আৰু মই তুমি আৰু মই তাত গৈ কেনে কিছুমান গছ ৰুই আহোগে ব'লা কি ভাবা তুমি
উম ঠিকেই ভাবিছোঁ, কিন্তু আকৌ সেইবোৰো উ গধি মিলিলে হ'ল।
এতিয়া
হয়নে?
উঘলিব আহিলেওঁ উঘলিব আহিলেও আমি সিহঁতক বাধা দিব লাগিব। কাৰণ পৰিৱেশ ধ্বংস কৰিলে, গছ গছনি নাথাকিলে আমি উশাহ নিশাহ লোৱাটো বহুত কঠিন হৈ পৰিব। আৰু সকলো মানুহটো বহুত অস অসুবিধা হ'ব ন, এইখিনি আমি যত্ন ল লব লাগিব এতিয়া।
উম সেইটো ঠিক কৈছা তুমি। অকল ঘৰতে গছবোৰ ৰুলেতো নহব, ৰাস্তাটো গছ ৰুব লাগে। হয় নহয় বাৰু?
অহ।
দিয়া তোমাৰ লগত কথ কথা পাতি বৰ ভাল লাগিল, অ এতিয়া
অহ মোৰো ভাল লাগিলে, ঠিক আছে দিয়ে।
অ উম্ বাই টেক কেৰ।
টেক কেৰ। আ।